শুনি পাইছা? হেল্ল'! অ হেৰি আহ তোমালোকৰ ভাত চাত ৰন্ধা হ'ল নে মায়ে ভাত বনোৱা হ'ল?
ৰাতিপুৱা পইতা ভাত খাইছিলো এতিয়া দুপৰীয়া ৰান্ধিব দু দুুপুৰীয়া খাওঁতে অকণমান দেৰি হয় আমাৰ দুটামান বাজে আকৌ। মানে ৰাতিপুৱা ৰাতিপুৱা খোৱা হ'ল ত ৰাতিপুৱা খ খালে ক'ত? গোটেই দিনটোৱে থাকিব পাৰি ধৰা দুটাৰ পিছ দুটাৰ পিছতহে খাম আমাৰ।
অ দুটাৰ পিছত খাবা ন?
তোমাৰ কে আজি কি নিমন্ত্ৰণ আছে নেকি আজি তোমাৰ ক'ৰবাত?
নিমন্ত্ৰণ আছে নিমন্ত্ৰণ মোৰ নিজৰ বা মাতিছে ভাত খাবলে।
অ আজি আজি কি হৈছে জানেনে আজি আবেলিও আমাৰ মানে সেই আছে এখন জন্মদিন খাব যাম ৰ'বা। আজি বাৰ্থডে' পাৰ্টি আছে জন্মদিন পাৰ্টি আছে তোমাৰ
বাৰ্থডে পাৰ্টি মানে, অ আচ্ছা। বাৰ্থডে পাৰ্টিতো ভাতে খুৱাব কিজানি নে নোখো
ভাত নোখোৱাই চাগে এই এনেই মানে আবেলি, আবেলি আৰু মানে সেই আমাৰ গাঁৱত মানে কি কৰে এ লুচি পুৰি খাব দিয়ে হা আহ তাতে যাম, তাৰপাছত মানে আমাৰ গাঁৱৰে গাঁৱৰে আমাৰ ভাগিন হয়, ভাগীন ছোৱালী ভতিজা মোৰ মোৰ ভতিজা ছোৱালী হয়।
আচ্ছা আচ্ছা।
অকণমান আগতে মাতি গৈছে।
ওচৰত নে দূৰত বেছি দূৰ নহয় চাগে? অ ভালে হৈছে অ ভালে হৈছে দিয়া। এবাৰ ফুৰি অহাও হ'ল মনটো ভাল লাগিব গৈ মাঁ হত যাব ন?
কি?
মাঁ হত যাব?
যাব গোটেইকেইটাই যাব গোটেই কেইটা যাব আমাৰ ঘৰৰ সকলোৱে যাম।
অ অ অ।
আৰু নেক্স মাহত ইয়াৰে পিছৰ মাহত এখন বিয়াও আছে ৰবা
অ-অ!
তাহঁতৰ বিয়া তাৰিখে বুলি ক'লে নেকি হে বা তেনেকে ক'লে মা চিঠিখন দিব দিব পাৰিছে ক'লে কিবা পাঁচ তাৰিখ বুলি ক'লে নেকি হা চিঠিত দিব বুলি ক'লে আহিব, মাতিব।
আচ্ছা!
সি কি কৰিছে এ গাঁৱৰে গাঁওৰে সিহঁতৰ গাঁৱৰে ছোৱালী এটা পলোৱাই লৈ গৈছিলে হা? পলোৱাই নি গুৱাহাটীত থাক গুৱাহাটীত থাকিলে এসপ্তাহমান থাকিলে তাৰ বায়েকৰ ঘৰ আছিলে। বায়েকৰ ঘৰত এসপ্তাহমান আছে, এসপ্তাহমান আছিলে তাৰপিছত কি কৰিলে ছোৱালী তোৰ মাক-বাপেকে কেচ দি দিছে তাৰ ওপৰত হা যে মোৰ ছোৱালীজনীক, মোৰ ছোৱালীজনীক এই ল'ৰাটোৱে অপহৰণ কৰি নিছে। হা বা তেনেকে কেছ দিছে সি পাছত আৰু উকিল-চুকিল লৈ মানে আৰু থানাত আহিছে নাই, মইটো অপহৰণ কৰা নাই আমি বিয়া পাতিছো কামাখ্যা মন্দিৰত পলাই হা পাছত পাছত সেই থানাত আহিছে আৰু পাছত এই ছোৱালীটোৱে কৈছে নাই ই মোক অপহৰণ কৰা নাই, ইয়াৰ লগত মই পলাগ গৈছোঁ, আমি বিয়াহে হৈছোঁ হা, তেনেকৈ স্থানত ৰিপত দিয়াৰ পিছতে এইবিলাক কেচ-চেচ এইবিলাক এখন মীমাংসা হৈছে।
অঁ মানে ছোৱালীজনী যদি ওঠৰ বছৰ ওপৰত হয় আৰু তাই যদি কয় যে মই নি নিজৰ ইচ্ছামতে আহিছো তেতিয়া একো নহয়। কিন্তু অঁ কিন্তু ওঠৰ বছৰৰ ওপৰত হব লাগিব।
ছোৱালীজনীৰ ওঠৰ বছৰৰো ও ওপৰত ওঠৰ বছৰতকে বহুত বেছি হৈছে আৰু সেই এ তোমাৰ এই ছোৱালীজনীও মান্তিয়ে হৈছে তাৰ লগত বিয়া হোৱা বুলি হা, মানে তেতিয়া এনে কোৱা হাহাকাৰ হৈছিল।
হয়-হয় সেইকাৰণে মানে আ-আচলতে আগতে মই ভাবো আগতে কৰ্ট মেৰেজটো কৰাই ল'ব লাগে, হয় নে নহয় কোৱা? যিহেতু বিয়া এই বিয়া মানে আচল কৰ্ট মেৰেজটো কৰাই ল'ব লাগে।
উম! এনে এনেকুৱা হয় এ সেই পিছত কৰ্ট মেৰেজ নকৰা কাৰণটো মানে মাক-দেউটাকে কেছ দিয়া এটা মানে
হয় এতিয়া ধৰা ছোৱালীজনীক যদি ভয় খাই কিবা, ভয় খালে ধৰা, ভয় খাই কিবা কাৰণত উম! নহয় বুলি কৈ দিয়ে হয়নে নহয়? হয় আৰু তাৰোপৰি ল'ৰাজনৰ ক্ষেত্ৰত ছোৱালী ক্ষেত্ৰতো প্ৰব্লেম কি ল'ৰাজনে যদি পিছত কিবা কাৰণত ধৰা এৰি দিয়ে। হয়নে নহয়? এ সেইকাৰণে ফাৰ্ষ্ট মই ভাবো যে যদি সঁচাকে বুজাবুজি আছে বা তেওঁলোকে এটা যোক ম জীৱন আৰম্ভ কৰিম বুলি ভাবিছে তেনেহলে ফাষ্ট কৰ্ট মেৰেজটো কৰি লোৱা ভাল হয় নে?
এতিয়া-এতিয়া তোমাৰ-তোমাৰ ইয়াৰে পিছৰ মাহৰ পাঁচ তাৰিখে সিহঁতে মানে-মানে এই বিয়া পাতিব, বিয়া আ-আচলতে কামাখ্যা মন্দিৰত হৈ গৈছিলে কিন্তু মানে মানুহ খানাটো দিব, পাৰ্টিটো দিব আৰু পাঁচ তাৰিখে।
কৰিছে, ভালে হৈছে দিয়া। অসমীয়া ছোৱালী। অসমীয়া ছোৱালী?
নহয়-নহয় বেংগলী ল'ৰা, বেংগলী ছোৱালী।
আচ্ছা-আচ্ছা ঠিকে আছে দিয়া।
মানে ছোৱালীজনীৰ মাক-দেউতাক বহুত ধনী। হা বহুত ডাঙৰ। বাপেক বহুত ডাঙৰ ব্যৱসায়ী।
হা-হা-হা
ত ত মানে কোটি কোটি টকা আছে। কিন্তু কিন্তু ল'ৰাজনৰ ঘৰখন মানে। ইমান ধন ধনী নহয় একেবাৰে দুখীয়া দেউতাকে আগতে মাছ মাৰিছিলে। মাছ মাৰি মানে কিবাকে ঘৰখন চলাইছিলে সি। কিবা এটা সৰু এটা কোম্পানীত কাম কৰে। উম তেনেকেহে চলি আছে কিন্তু মানে ছোৱালীৰ মাক দেউতাকে। তাতে দিব ইচ্ছা কৰা নাছিল।
তাৰমানে বহুত ধনী মানুহ ল'ৰা বিচাৰিছে চাগে ন।
অ তেনেকুৱা হয়তো ভাবিছিলে ধনী ঘৰত দিব।
অ ঠিকে আছে আৰু ভাল হলে হ'ল ন এইটো আৰু টকা পইচা আজি। কালি নাই ল'ৰাটো ভাল হলে হৈ গ'ল আৰু পিছত আৰু কি আৰু ক। কৰিলে হৈ যাব এইটো কথা। কিন্তু এইটো আমাৰ মানে। বহুত মানে অভিভাৱকেতটো ভুল কৰে টকা পইচা আছে নে টকা পইচা লাগে বাৰু কিন্তু ইমানো নালাগে। লাগে হয়নে নহয়।
সেইটোয়ে বহুত ডাঙৰ ভুল কৰে আমাৰ আমাৰ আমাৰ সমস্যা। খন যেন নষ্ট হৈ আছিল সেইটোৰ কাৰণে।
হয়। টকা পইচা লাগে কিন্তু মিনিমাম খিনি থাকিলে হৈ যায় হয়নে নহয় সৰু কিবা এটা কৰিলে হৈ যায়। কিন্তু বাকী।
মোৰ মোৰ মোৰ মোৰ খুৰা এজনো মোৰ কাৰণে ছোৱালী। এজনী চাইছে বো মোক ফোন কৰিছিলে কালি ন। উম কলে ছোৱালী। কাৰ ছোৱালী এজনে চাইছো বিয়াৰ কাৰণ তাৰপিছত মই। কলো মা দেউতাক কৈছা নে নাই কৈ য তই দেউতাক কৈছো ফোন কৰি দেউতাই। মানে। মানে ইচ্ছুক আৰু ৰাজি আছে হা এতিয়া তই ৰাজি আছে নে নাই মোক স সি তেনেকে ক'লে হা। হ'ব দে দেউতাই দেউতাৰ মা যদি ৰাজি আছে আৰু কি আছে।
হে হে।
জানো আৰু কিবা কৰে খুৰাজনে।
অ' কিবা কৰে নহয় তুমি ছোৱালীৰ লগত নিজে কথা পাতিবা।
আহেব, ছোৱালীৰ দেউতাক জন আহিব বুলি ক'লে আমাৰ
অ' কিন্তু মানে কি জানানে প্ৰথম মই ভাবো আৰু গাৰ্জেন আহাতকে প্ৰথম তোমালোক দুটাই চাই লোৱা ভাল নেকি কাৰণ যদি ধৰা তোমালোকৰ চইচ ন নহয়, অকল গাৰ্জেনে আগবঢ়াই কিয় হব তোমালোক দুটাহে লাইফ কৰিবা ফিউচাৰ হয় নে নহয়? কাৰণ
এ মানে কি হল সিহঁত মানে অসমত নাথাকে পৰিয়ালটো হা।
পৰিয়ালটো থাকে বাংগালৰত - বাংগালৰত বুজি পাইছানে? কিন্তু কিন্তু সিহঁতৰ মানে অৰিজিনেল ঘৰখন আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় এক ঘন্টা ৰাস্তা। উম। পাঠ মই কৈ আছো শুনা পাঠশালাৰ পিনে হা। ছোৱালীটোক মই দেখা নাই মানে সিহঁত দেউতাকে মানে কিবা ইঞ্জিনিয়াৰৰ চাকৰি কৰিছিল বাংগালোৰত মানে সৰু পৰাই সিহ - সিহঁতে মানে ল'ৰা ছোৱালী দুয়ো টাই মানে তাতে থাকে বাংগালোৰত থাকে। ছোৱালী তাতেই ডাঙৰ হৈছে হা। মানে ছো - ছোৱালীজনীও কিবা বাংগলত কিবা এটা কাম কৰি আছে এতিয়া মানে হা মানে সিহঁত পৰিয়ালটো আহিলেহে মই দেখা পাম ছোৱালীজনীক।
অ' ফটো - ফটোত দেখা নাই?
উম, মানে ডাইৰেক্টলি তেনেকে কথা হোৱা নাই। তৌ মানে এতিয়া মাজৰ মানুহে কথা পাতি আছে। বিয়াৰ ক্ষেত্ৰত হা মানে দেউতাকে কোৱা মতে সিহঁতে, অ'। খুব সোনকালকে মানে এ গৰলে আহিব অসমলে আহিব। পুৰণা ঘৰটোত আহিব। আহিলে মানে আমাকো মাতিব, সিহঁতো আমাৰ ঘৰত আহিব। তাৰ পিছত হে মানে আৰাম্ভ হ'ব। এতিয়া টাইম লা লাগিব ধৰাচোন তো মোটামটি পোন্ধৰ বা বিছ দিন বা একমাহো লাগিব পাৰে।
হ হ হ, ঠিকে আছে।
তাকে ৰৈ আছো।
অ' তুমি তাৰমানে ভৱিষ্যতে থা এ মানে বিয়া হ'লে তাতে থাক কিব লাগিব নেকি বাহিৰত থাকিব লাগিব?
জানো এতিয়া কথা বাতৰা হলেহে গম পাম কথা পাতা হোৱা নাই, ছোৱালী ইয়াতে থাকে না মই এ তাতে যাব লাগে এতিয়া। কথা পাতা আলোচনা হ - হোৱাৰ পিছতহে গম পাম।
অ' সেয়াই আৰু মানে বিয়া বাৰুৰ ক্ষেত্ৰত ল'ৰাই হওক বা ছোৱালীয়ে হওক মানে ভাল হলে হ'ল কিন্তু টকা পইচা ইমান মেটাৰ নকৰে। গম পাইছা সেইটোৱে কথা।
এতিয়া কথা পাতা আলোচনা হলে গম পাম বাৰু কি হয় এতিয়া দেখা যাক। এতিয়া ডাইৰেক্ট তেনেকে ক'ব নোৱাৰি।
ঠিকে আছে চাই লোৱা হলে হয় আৰু। তোমাৰ অলিবিলাক অলপ ভাগ্যৰো কথা যাৰ য'ত তে লিখা আছে তাতে হ'ব ন! অলপ চেষ্টা লাগে মানে এইটো মই কোৱা নাই যে ঘৰত পঢ়ি থাকা চেষ্টাও লাগে আৰু অলপ পৰিমাণে ভাগ্যও লাগে দুটাই লাগে।
হয়নে? হয় ভাগ্য আৰু পৰিশ্ৰম লগ লাগিলেহে মানে মানুহে সফলতা পায়।
হয় হয় হয়, ঠিক।
থাকিব আৰু ভাগ্যও লাগিব দটা বস্তু, দুয়োটা বচ তু একলগ হ'ব লাগিব।
হয় হয় হয়, ঠিকে কৈছা।
উম, মই বহুত মানুহ দেখিছো বহুত পৰিশ্ৰম কৰে। কিন্তু ভাগ গৈ লগ নিদিয়ে মানুহজনো মানে সফলতা নাপায় হা, আৰু ভাগ্যই লগ দিলও পৰিশ্ৰম নকৰিলে
একো নকৰিলে নহয় হা ঠিকে কৈছা। আৰু মই এনেকুৱা পাইছো, কিছুমানৰ একদম বিয়া চিয় হৈ আগ আগদিনাখন ছোৱালী পলাই গ'ল বা ল'ৰাটোৱে আগদিনাখন পলাই গ'ল ত এইটোতো ভাগ্যই দিয়াচোন।
হয় সেইটো সেইটো ভাগ্যই হয় ভাগ্যয় হয়।
তেনেকুৱা আৰু উম।
এনে মই বহুত দেখিছো খোৱা বিয়া ভাঙি গৈছে নোহোৱা বিয়াও হৈছে হা। এনেকুৱা মই নিজে দেখি আছোঁ নিজে দেখিছোঁ।
ঠিকে কৈছে এইবিলাক ভাগ্যত মানে কিছু পৰিমানে ভাগ্য।
থাকে থাকে থাকে এইবিলাক।
মানে মানুহৰ জন্ম মৃত্যু আৰু বিবাহ এই তিনিটা হাণ্ড্ৰেড পাৰ্চেণ্টেজ নহয় কিন্তু কিছু পৰিমণে ভাগ্যৰ কথা।
হয় হয় থাকে থাকে থাকে থাকে ম মইতো এই কথা মই বিশ্বাস কৰা প্ৰথমতে বিশ্বাস কৰা নাছিলো, কিন্তু এ এতিয়া মই কিছুমান বস্তু দেখা পাই এতিয়া বিশ্বাস কৰা হৈ গৈছে।
হয় হয় ঠিকে কৈছা। তে আমাৰে ধৰা বাইদেউৰ বহুত জাগা দূৰত দূৰত বিচাৰি আছিল কিন্তু শেষত গৈ ওচৰতে হ'ল। তেনেকুৱা কথা তেনেকা হ'ব লগা আছিল আৰু
কিন্তু বিয়া হ'লে ভাল মানুহৰ লগত হ'ব লাগে, সেই
ভাল মানুহ হ'ব লাগে, কিন্তু মানে কি উম' অ, চবতকে মানুহতো ভাল হোৱাতো বেছি দৰকাৰ।
এ সেইটো টকা পইচাতকে মাহ
মানুহতো বেছি, টকা-পইচা আজি নাই, কালি হ'ব। বা কি আৰু? খাই লৈ থাকিব পাৰিলে হ'ল। কিন্তু তোমাৰ মানুহতোতো ধৰা বেয়া মানুহ এটা ভাল হৈ যাব নোৱাৰে, সেইটো কথা।
ঠিক আছে নেকি বা, পিছত কৰিবা নেকি তুমি নে কি?